আছো ৰবা মই গাঁৱত আহিছোঁ।
অ হয় নেকি?
উম তুমি
মই আছো ৰবা এনে শুইয়ে আছো মইও দুইদিন মান আগতে গাঁৱৰ পৰা আহিলো।
অ কত গাও তোমাৰ
মোৰতো নগাঁও
অঁ আচ্ছা
তোমালোকৰ ক'ত
মোৰ পাঠশালা
অ আচ্ছা কেনেকুৱা পিছে জেগা খিনি?
যাৰখিনো ভালে বাৰু পুৰা মানে গাঁৱলীয়া পৰিৱেশৰ একদম ভিতৰত আৰু আমাৰ হম।
তোমাৰ আকৌ হেৰি নগাঁও টাউনৰ লগতে
আচ্ছা মৃত্যুঞ্জয় মন্দিৰ আছে ন তাতে
অ মৃত্যুঞ্জয় মন্দিৰ আছে। আমাৰ আকৌ মানে গ মানে ঘৰ য তাৰে পিছফালে মানে হেৰি যায় ট্ৰেইন যায় ডাইৰেক্ট পৰা এনেক মানে গুৱাহাট ট্ৰেইন আৰু ডাইৰেক্ পিছালে সেনেক গুচি যায় আৰু- উম ভালে আমি সেনেকে নামিব পাৰো ট্ৰেইনে ট্ৰেইনেদি যাই। পোৱা নাই কিন্তু সৰুতে গৈছিলো এতিয়া আৰু চুপাৰতে যাওঁ জালে।
অ বাকী মৃত্যুঞ্জয়ণো বহুত মানুহ যায় ন দূৰ দূৰৰ পৰা।
অ মৃত্যুঞ্জয় মন্দিৰতো বহুত ধুনীয়া লাগে বহুত ডাঙৰ শিলিংগতটো শিৱলিংগ লিংগৰ ভিতৰত মানে এনেকে চাকি জ্বলাই তাৰ ভিতৰত সনেকুৱা মই তুমি দুবাৰ মান গলো
উম নাই নাই এতিয়ালৈকে যোৱা নাই বাৰু মই তাতে
অ আচছা বাকী তোমাৰ হেৰি পাঠশালা তো পঢ়া বহুত হেৰি শুনিছো উচ্চ শিক্ষা-
অ পাঠশালা যায়ানে পঢ়াৰ কাৰণে ভাল। আৰু
উম তাতে ভট্টদেৱ ইউনিভাৰ্চিটিও আছে ন।
অ ভট্টদেৱ ইউনিভাৰ্চিটি উ পাঠশালাতে আছে।
উম তোমালোকৰ ওচৰতৰত নেকি?
কাৰ পৰা অলপমান দূৰ হয় বাৰু কটনৰ তলত মানে সেইখন আৰু
উম সেই ন সেই
মানে গাঁৱৰ যিমান বিলাক কলেজ আছে গোটেইকেইখন মানে সেইখনৰ আনডাৰতে পৰে আৰু
অ আচ্ছা আমাৰ এয়া তেনেকে গুৱাহাটীত যেনে গুৱাহাটী ইউনিভাৰ্চিটিৰ আডাৰত পৰে বেছিভাগ কলেজ
আহ সেইতুৱেই
কেইদিন হল পিছে যোৱা।
মোৰ পাঁচদিন মান হ'ল।
উম থাকিবা আৰু কেইদিনমান এনেও গৰম বন্ধ যিহেতু
অ সেইটোয়া কলেজ ন কেইদমান থাকিম আৰু
অ তাকেই
পিছে তোমালোকে বোলে হেৰি যোৱা বছৰ ক'বাত গৈছিলা মানে কোৱাচোন ক'ত গৈছিলা মানে বাজেট ত' আমিও মানে এইবাৰ প্লেন কৰি আছো আৰু ঠাণ্ডাত যাম বুলি।
অঁ মই অঁ আমিতো ফেমিলীৰ লগত গৈছিলোঁ শিৱসাগৰ
অ আচ্ছা মানে কিয় গৈছিলা?
যোৱা তেতো আমি ট্ৰেইনতে গ'লো আহোতে বাৰু ছুপাৰত আহিলো। বাকী ফেমিলিৰ লগত গৈছিলো কিমান মান বাজে তেতিয়া সেইটো মাহঁতে ভালকে গম পাব। কিন্তু আমি ইয়াৰ পৰা ৰাতিপুৱাই ওলাইছিলো তথাপিও একজনৰ তিনি চাৰি মান হ'ব চাগে গোটেই মিলি
উম কিমান মান হয় আৰু তাতেো শিৱসাগৰ কিমান ধুনীয়া জাগা
অ সেইটোয়ে আৰু তাতে চিনাকিও নাইথাকে ৰুম লৈে আছিলো তো সেইটো কাৰণে যাব আৰু সিমানমান
উম সেইটো ট্ৰেইনত যাতে বাৰু বেছি নললে দি আছ নে চুপাৰৰ তটাউনতেো লয় বেছি।
অ চুপাৰত বেছি নাই বাৰু।
চুপাৰত মোৰ মঠলি মই যদি আঠশ মান লৈছেগে একজনৰ। বেছিয়ে ল'ব চাগে?
তাকে।
আৰু নাইট চপাৰ নাইট চুপাৰত বেছিকে লয় আৰু,
অ ৰাতি আৰু বেছি হৈ যায় ন।
উম সেইটো। তাকে পিছে আৰু তুমি ক'ত ক'ত যায়।
হেল্ল'
অ পিছে আৰু তুমি ক'ত ক'ত যাই পাইছা?
বাকীটো আৰু কামাখ্যা। আমি কামাখ্যাটো আমাৰ পৰা ওচৰতে হয়। বেছি অ' বাকী এনেকে ক'তো বেলেগ অ বেলেগ যোৱা নাই আৰু
অ আচছা মইো এই হেৰি কি কয় অসমৰ ভিতৰতে আৰু ক'তো যোৱাই হোৱা নাই। নাই ইয়াতে আছো আৰু এতিয়া মানে আমাৰ মেঘালয়ৰ ওচৰতে সেই কাৰণে মেঘালয় আৰু দৌৰি যাব পাৰি আৰু সেই
অ বাকী এবাৰ চানডুবি গৈছিলো। ত' সিটোতো বাৰু স্কুলৰ পৰা গৈছিলো গোটেই।
অ অ স্কুলৰ পৰা যে গৈছিলো আমি এনে আৰু ফিউচাৰত যদি ক'ৰবাত প্লেন হয় আৰু অ বশিষ্ঠ মন্দিৰত থাকেতো ফিউচাৰত যদি প্লেন হয় আমি সবেই যাম দিয়া আৰু ফ্ৰেণ্ডবিলাকে ক'ৰবাত।
অ যদি হয় পাৰিম বাৰু।
উম সেইটো। এইবাৰ শ্বিলং যোৱাৰ কথা আছে চাওঁ শ্বিলং যোৱাৰ কথা আছে শ্বিলঙত যাব পাৰো। শ্বিলং যাই পাইছা?
শ্বিলং নাই পোৱা এতিয়ালৈকে।
উম শ্বিলঙত মানে বেছিভাগে যাই পাইছে, মইয়ে যোৱা নাই চাগে তুমি
সেইটোৱেতো ময়ো যাই পোৱা নাই এতিয়ালৈকে।
উম! তাকে শ্বেলঙত আৰু সেই দিনটো ভিতৰতে যাই কাৰণে আহিবই পাৰি আমাৰ ই ওচৰৰে বেছি দূৰতো নহয়।
অ সেইটোৱে। যাম আৰু পিছত কেতিয়াবা টাইম চাইম মিলিলে অ'।
শ্বিলংৰ মানে এটা প্ৰব্লেম মানে ৰাস্তাবোৰ মানে সৰু সৰু ন মানে এনেকে লাইন বাই লাইন এনেকে গাড়ী যাই থাকিব লাগে লাইনে- লাইনে তুমি,
অ মানে উম্ যাব নোৱাৰি আৰু উম্ পাহাৰীয়া ৰাস্তা ন সেইটো কাৰণে।
অ সেইটো তাকে।
বাকী এনে তুমি ক'ত গৈছা আৰু
আমাৰ এতিয়া মইতো এনেকে যোৱাই নাই অসমৰ ভিতৰতে আৰু কামাখ্যা, তাৰপিছত মৃত্যুঞ্জয়, তাৰ পিছত টিলিঙা মন্দিৰ গলো। তাৰ টিলিঙা মন্দিৰ টো ক'তবা আছে মনত নাই মই সৰুতে গৈছিলো টিলিঙা মন্দিৰ। তাৰপিছত এইবাৰ তিনিচুকীয়া যোৱাৰ কথা চলি আছে মহাভৈৰৱ মন্দিৰত।
অ অ সেইটোতো বহুত ডাঙৰ।
ডাঙৰ মন্দিৰ,
উম্
তাতে যাব পাৰো আৰু এইফালে মোৰ মানে হেৰি কি কয়, বাৰ মানে হেৰি কি কয় ৱেডিং ফটোশ্বুট আছে। ত' দাৰ্জিলিং যাব পাৰে। ত সেই দাৰ্জিলিং যাব পাৰো, মানে লগ ধৰি আছে আৰু ঘৰৰ পৰা যদি যাব দিয়ে যাম আৰু। এনেও এতিয়া গুৱাহাটীত ইমান গৰম।
তাকেতো এইকেইদিনতো আৰু ইমান গৰম দি আছে বাপৰে।
বহুত গৰম, তাতে ঠাণ্ডা আৰু এনে মোবাইলত দেখা মতে তাতে আৰু ট্ৰেইন চেইন আছে বহুত ধুনীয়া। সেনেকে যাব পাৰি চাব পাৰি।
সেইফালৰ যাইলে বেছি ট্ৰেফিক চেফিক নাই। আমাৰ ইফালে আৰু ইমান মানে গাড়ী সেইটো কাৰণে বেছি গৰম।
ট্ৰেফিক ক'তোৱে নাই ক'ব গ'লে। যেনেকে গুৱাহাটীখনতে যে ইমান ট্ৰেফিক কতো যাবই নোৱাৰি। এতিয়া গৰমত। দিনত যাব পাৰি গধূলি হলে, আকৌ ট্ৰেফিক এইফালে আৰু অফিচ ড ছুতি হয় মানে। উম তাকে। যাম আৰু পিছে আৰু তোমাৰ হেৰি কি ক মাৰ ঘৰত গৈছা নে, মানে আইতাৰ ঘৰত নে, হেৰি দেউতাৰ ঘৰত গৈছা?
আমাৰ মানে একেলগে ঘৰ মানে ওচৰতে আৰু।
অ ভালে দিয়া উম। আমাৰতো পাপাৰ আকৌ দিল্লীত, কিন্তু মায়ে যাই পিছে।
হয়। তুমি?
মই যাই পোৱা নাই এতিয়ালৈকে।
অ তেতিয়া ম পিছলৈকে যাব পাৰিবা আৰু।
অ পিছলৈকে যাব পাৰিম আৰু দিল্লীত জালি আৰু চাৰজনীত চাৰজননি মাৰ্কেটত বজাৰ।
অ সেইবিলাক যাব পাৰিবা।
উ সেইয়েত
বাকী আমাৰ ইয়াত বহুস্থানী কিমান মানুহ আহে আমি আৰু ওচৰত কাৰণে ইমান এ তাৰমানানে যোৱা নাযায় আৰু।
সেইয়েটো বশিষ্টত যোৱা নাই যে, সেনেকে কেতিয়াবাহে যাও। তাৰপিছত যেনেকে কামাখ্যা কামাখ্যা কিমান বাহিৰৰ পৰা ফৰেনৰ পৰা মানুহ আহে।
আৰু সেইটো অম্বুবাচী টাইমত কিমান দূৰৰ দূৰৰ পৰা মানে মানুহ আহিল আমিটো বাৰ ওচৰত ফালে যোৱাই নাযায়।
উম কিমান ফিল্ম এক্টৰ আহিল, কিমান কি আহিল। কিন্তু আমাৰ সে কাৰণে মানে ইমান যোৱা নহয় আৰু বহুত হেৰি হয় ন মানুহ হয়। অম্বুবাচীৰ টাইমত তলৰ পৰা সেই ওপৰলৈকে লাইন।
এনে যাব পাৰি বাৰু কিন্তু অম্বুবাচী টাইমত মানে বহুত মানুহ আহে সেইটো কাৰণে অলপমান ভয়ো লাগে।
আৰু কামাখ্যাত মানে তুমি নৰ্মেল দিনত যালেও মানে সদায় মানে কি কয় ভি আই পি লাইনতো মানে লাইন থাকিবই আৰু।
অ, মানে মেইন মন্দিৰত সোমাব লাগিলে ৰাতি তি তিনিটামানতে ঘৰৰ পৰা ওলাব লাগিব আৰু।
উম সদায় ভিৰ থাকে আৰু। আৰু সেয়ে মই কেইদিনমান আগতে হাজোৰ পৰাও আহিলো। হাজোৰ মন্দিৰটো। অ মাধৱ মন্দিৰ আৰু মানে তাতে মানে হেৰি বাৰ্থডে পাতে আৰু আমাৰ আইতাৰ লগৰ আছে কোনোবা। এই বছৰে তাতে বাৰ্থডে দিয়ে আৰু তাতে নিৰামিষ খুৱাই।
দুইবাৰ গৈ পালো হাজো মাধৱ মন্দিৰত।
মই গৈছো চাৰি পাঁচবাৰ মান গৈছো। তাতটো চিৰি ইমান ওখ চিৰি বহুত দীঘল চিৰি।
অহ ভাল লাগে কিন্তু যায় কিন্তু ঠাণ্ডা বহুত।
ঠাণ্ডা, তাৰ পিছত তাতে কাছক যে হেৰি খুৱাই কিবা খুৱাই ৰ'বা পাহৰিলো।
অ কিবা কিবি দিব পাৰিছে নে?
উম সেইটো।
বুট চুট দিয়ে চাগে দে খাব।
অ সেইটো মানে হাজোত কোনোবা আছে মানে চিনাকি মানুহ বহুত আছে আৰু আমাৰ।
উ আমাৰো আছে কিন্তু মানে যোৱা নাযায় আৰু যাই পোৱা নাই এতিয়ালৈকে।
অ সেইটো।
উ
এতিয়া দিয়াচোন কলেজ স্কুল এইবিলাক মানে চলিয়ে থাকে কাম ডিউটি এতিয়া। সেইকাৰণে আৰু ক'তো যোৱাই নাযায় সেনেকে।
অ!
সেইটো।
এতিয়াতো বাৰু কলেজ বন্ধয়ে ন যাব পাৰিবা ক'ৰবাত গ'লে।
উম যাব পাৰিম তুমি পিছে ক'বাত যাবানে তাৰ পিছত আৰু গাঁৱৰ পৰা।
গাঁৱৰ পৰা চাও ঘৰলৈকে যাই চাও তাতে যদি ক'ৰবাত যাও যাম আৰু।
উ সেইটো একদিন ওলাবা হেৰিত যাম দিয়া ইয়াতে চাইন্স মিউজিয়ামতে যাম। গোটেই ফেনবোৰ লগ হয়।
অ হ'ব দিয়া যদি যাই চবে যাম আৰু।
চাইন্স মিউজিয়ামতো এতিয়াাত কিমান জিমৰ মানে এনেকে খেলা বস্তুি আহিছে তাৰ পিছত ভিতৰত বহুতে এক্তিভিতি
অ কিবা কিবি বহুত আছে ম আৰু ষ্টুডেন্ট বিলাক তেতিয়া গৰম বন্ধ দিব আনিবই।
অ ষ্টুডেণ্টবিলাকক এনেকে বাছে বাছে লৈ আহে স্কুলৰ পৰা।
ভাল আৰু কলাক্ষেত্ৰ ছাইন্স মিউজিয়াম
উ মানে সেইবিলাক আৰু মানে স্কুলৰ ষ্টুডেন্টৰ মানে ভাল আৰু কলেজৰ মানে স্কুলৰ উম স্কুলৰ পৰা এনেকৈ বাছে বাছে লৈ যায় আৰু আমিও যাম দে এনেকে খেলিম। তিন দিনটো সেনেকে।
উম হ'ব দিয়া কলাক্ষেত্ৰতো যোৱাই নাই বহুত বছৰ কিমান ক্লাছ এইট মানতে গৈছিলোঁ চাগে লাষ্ট।
উম কলাক্ষেত্ৰত আমি গৈছিলো দেখোন কলেজৰ পৰা যে নিছিল একবাৰ।
অ অ অ অ কিবা কোচ কম্পিটিশ্যন আছিল অ।
অ কুইজ কম্পিটিচন কৰিছিলো অ তাতে আৰু নতুন নতুন আগৰ খিনিত মানে খেলা এইবিলাক বনাইছে নহয় জুলনা।
উম এতিয়াতো আৰু চাগে নতুন কৰিল চাগে।
অ এতিয়া নতুন কৰিব পাৰে এতিয়া মানে বহুত একবছৰ মানে হল চাগে একবছৰ বেছি হ'ল পাৰ্কে চাৰ্কে কতো যোৱাই নাই।
অ বেছি হৈ গ'ল।
আৰু এই নতুন পাৰ্কখন গুৱাহাটী ৰিভাৰ ফ্ৰণ্টৰ
অ তাতে বাৰু মই গৈ আহিলোঁ একদিন।
অ মই যাম যাম বুলি এতিয়ালৈকে যোৱাই হোৱা নাই ৰবা।
অ ভাল লাগে কিন্তু বহুত ডাঙৰ আৰু দিনত দিনত অশান্তি লাগে অলপ মান ৰ'দটো বহুত বেছি ন আৰু তাতে পুৰা পাকা মানে বেছি গৰমটো উঠে।
অ এতিয়া তাত মানে একো চাই জেগা নাই নহয় মানে গোটেই অ মানে নদীটোৰ কাষতে আৰু পুৰা ৰ'দটো
সেইটো কাৰণে মানে গধূলি টাইমত যাব ভাল আৰু।
উম উম সেইটো আৰু এতিয়া এই দলংখনো বনাইছে। নতুন দলংখন সেইকাৰণেও ভাল হৈছে গাঁৱত যাব।
এতিয়া মানে আগৰ নিচিনা নাই আৰু জল্দি যাই পাই আৰু।
উম সেইটো দিয়া তুমি গাঁৱৰ পৰা আহি লোৱা আহি কেনে ক'বা আমি ফুৰিব যাম ক'ৰবাত।
আহ দিয়া তে হ'ব দিয়া।